কি খবৰ?
আছোঁ দে লে আছো তোৰ ক। কি খবৰ?
আছোঁ ঠিকে আছোঁ
ভালে আছ? নাই-নাই আছ ফ্ৰী আছো ক।
অ, অ এই মই এটা কথাৰ কাৰণে তোক ফোন কৰিলোঁ ৰ মানে কথাটো হ'ল কি তই টো এ এয়াৰ ক তই কম্পিউটাৰৰ পি জি ডি চি কৰি আছ ন?
উম উম পি জি চি কৰি
আচ্ছা পি জি ডি চি ৰ মানে কেনেকুৱা কি মানে, পইচা পাতি কেনেকুৱা আৰু পি জি ডি চি এ কৰিলে কিবা লাভ আছেনে?
যিটো এই প্ৰফেচনেল কম্পিউটাৰ কৰ্চ কি হওঁক কম্পিউটাৰ কৰ্চটো তোৰ তোৰ সেই মাধ্য যিটো কৰ তু লাভ হয়। কম্পিউটাৰ স্কিল যোনবোৰ স্কিল থাকে সেবোৰ জানিব পাৰ। যোনবোৰ কাম আহে চাকৰিত, আৰ্জিলি আছো গভমেন্ট হ'ক বা প্ৰাইভেট হ'ক চবতে যে
উম।
কম্পিউটাৰ চাৰ্টিফিকেটটো লাগেতো।
অ সেইটোতো লাগিবই আজিকালি খোজে, ছয় মাহৰ নে এক বছৰ থাকেটো
এবছৰ কৰাটোৱে ভাল আজিকালি চবে এবছৰে কৰে। ছমাহৰ থাকে ছমাহতটো কৰিব পাৰোঁ এবছৰটো ভাল আৰু একেই প্ৰাইজ। উম। দামবোৰ একেই প্ৰায়। অ
মই মানে মোক কৰিম বুলি ভাবিছ নে মোৰ ভিনন্দেও কৰি আছে যদি, কৰিব কাৰণে মানে কৰি লোৱা -কৰি লোৱা। কিন্তু মই মানে মন কৰা নাছিলোঁ কিন্তু এতিয়া ভাবিছোঁ কি কৰি ল তই কৰি আছো যেতিয়া তোকে সুধি লওঁ বস্তুটো কেনেকুৱা কি? এনেইতো ভাল ন? তোৰ তোৰ কি কমপ্লিট হৈ গ'ল নি?
মোৰ হ'ল অসম চোৰ পৰা আজিৰ পৰা চাৰিমাহ মানে হ'ল। হৈ গ'ল মোৰ।
আচ্ছা আচ্ছা।
তোৰহে। অ' তই ললে সোনকালে লবি কাৰণ সময় লাগে নহ কৰাতে।
সময় লাগে সময় লাগে নহ তাকেতো আৰু কেনেকুৱা কিমান সময়। ক্লাছ হৈ যাব লাগে নহয়টো।
এইটো চেণ্টাৰ তু চেণ্টাৰ বেলেগ দেচোন তোৰ কিছুমানত দুই ঘন্টা কৰাই কিছুমানত এক ঘন্টা কৰাই।
আচ্ছা আচ্ছা।
তই অলপমান সেই আৰু অলপ নাম থকা ল'বি আৰু মানে কিছুমান ফ্ৰড চাৰ্টিফিকেট দেখাত বেচে দেই এইবোৰ কাম নিদেয়ে।
আচ্ছা আচ্ছা ফ্ৰডত নাই নলয় তই সেইবিলাক তইয়ে ক'বি ক'ত ল'ব লাগে কি কথা কোনটো ভাল হ'ব মোৰ কাৰণে এইবিলাক।
অ হ'ব চিইচিত ল'ব পাৰা চিইচি ভাল হয়। আহ, এইটো। নৰ্থ-ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ ছবছে বেষ্ট আৰু।
বেষ্ট হয় নহ, আচ্ছা। উম উম, নাই এইবাৰেই কৰিম মই মানে কৰিম বুলি যিহেতু লৈছোঁ।
আৰু ভুৱা চাৰ্টিফিকেট ভুৱা চাৰ্টিফিকেট নিদিয়ে আৰু মানে ৰেজিষ্ট ট্ৰেচন নাম্বাৰ এইবোৰ চব ঠিকেই থাকে।
হুম। আৰু ক্লাছ দিনৰ ভাগত ৰাতিপুৱা হয়নে তোৰ আবেলি সময়ত?
দিন দুটা টাইম থাকে, ৰাতিপুৱা, আফ্টাৰনোন আৰু ইভিনিং। মানে ৰাতিপুৱা দুপৰীয়া আৰু ৰাতি থাকে।
আচ্ছা গম পালোঁ, গম পালোঁ নাই উম, উম। তোক কি শিকায় মানে কৌৰচত কি কি শিকায় এম এছ এক্সেল শিকাইনে? তেলি
কৌৰচত তোৰ থাকে সেই থাকে। ন, এখন এই চিলেভাজ টাইপ থাকে। তোৰ এম এছ এক্সেলৰ এমএছ এক্ চে এম এছ ৱৰ্ড টেলি এফটো এডচ চ'প। তাৰ পিছত, অহ। চলিহে থাকিব ৰ'হ মনত কৰোবাত পেজ মেকাৰ। আৰু ইফালে সেয়ে অসমীয়া টাইপিঙটো কৈ টি টি পিটো কৰাই।
আচ্ছা, আচ্ছা।
টোহ বা হিন্দী টাইপিং ক'ব পাৰ'।
আচ্ছা এইটো এইটো এটা কথা কচোন মোক মানে এম এছ এক্সেল কৰা টো ভাল হ'ব নে এম এ ত তেটেলিটো শিকাতটো ভাল হ'ব, কোনটো শিকিলে ভাল হ'ব?
উম, চা দুকট-কোৰ্সটোত গোটেইখিনি শিকাই দিয়ে। তেতিয়াটো টেলীটো বোলে আৰু জানিব ইচ্ছা আছে এক্সট্ৰাকে তেতিয়া আৰু এক্সট্ৰাকে কৌৰ্স ল'ব লাগব তই।
আচ্ছা, এক্সট্ৰাকে কৰিব লাগে ন'?
নহয় যদি আৰু বোলে শিকি তহঁত মানে পি জি দি ছি এত চব বেচিকখিনি চব শিকাই দিয়ে চব বস্তুৰে শিকাই দিব তোক এক্সেলৰ পৰা টেলীলে চব শিকাই দিব বাকী ভিতৰত যিমান কম্পিউটাৰ আছে, কম্পিউটাৰ কম্পিউটাৰত চব শিকাই দে অ সেইবোৰ নিশিকাই দেছোন গেমে তোৰ বহুত এ গেম ডেভেলপ কৰা, এপ ডেভেলপ কৰে শুনি আহিব দেচোন
আচ্ছা আচ্ছা মানে বেচিক তোৰ চলিব পৰাকে গোটেইখিনি শিকাই দিয়ে আৰু ন?
বেছিকটো সি কৰি দিয়ে টেলীতো আজিকালি ট্ৰেণ্ড ত আছে। সে আছে
টেলী টেলীতো আছে ন অ টেলীটো জানিলে তোৰ মানে বিলিং চিলিং কৰিব পাৰে এইবিলাক আৰু বিলিঙৰ কাৰণে অ অ
কামত আহে এইবোৰ মোৰো এম এচ এক্সেলো একে এক্সেল চিট বনোৱা ৰেকৰ্ড বোৰ ৰাখা হে কৰা
উম
আমাৰ লগৰ এজনী কি শিকি আহি যাগত চাকৰি কৰিছে মিটাৰ এক্সেল নেকি নে টেলীৰ তাত
অৰ্ডাৰতো কমপ্লিট হৈ গ'ল
সি ছাগলীতো
চাকৰি পাইছে অ কৰি আছে সি টেলী টেলী গেলেখিনীয়াকে টেলীৰে কাম কৰে নাই ঠিকে আছে ঠিক ভাল ভালে তই এতিয়া কত এপ্লাই কৰিছ নে নাই? কম্পিউটাৰ চাৰ্টিফিকেট কৰি পেলাই এ
মই বৰ্তমান এপ্লাই কৰা নাই ৰ কৰিম ৰ
সেইখন চাৰ্টিফিকেট খিনি মানে বহুত কামত আহে আজিকালি মানে এইটো যুগ মানে এতিয়া কম্পিউটাৰত তো মানে আজিকালি চব নেটৰ ইণ্টাৰনেটৰ যুগ যিহেতু কম্পিউটাৰ চাৰ্টিফিকেট লাগেই মানে এতিয়া মই গম পাইছোঁ আগতে ভাবিছিলো কি এই নহ'লেই হয় বস্তুটো কিন্তু এতিয়া য়ে মই গম পালোঁ যে কিমান মানে প্ৰয়োজন আমাৰ এতিয়া সমাজত চলিবৰ কাৰণে কম্পিউটাৰ চাৰ্টিফিকেটখন
অ আজিকালি দৰকাৰী বহুত বস্তুটো লাগে আগৰ দিন থকা নাই না আজিকালি চব কম্পিউটাৰ দি চলে
চব কম্পিউটাৰতে চলে চব কম্পিউটাৰ, অ' চ য'ত যা তই কম্পিউটাৰ দেখাবি ন'। য'তেই যা মানে কম্পিউটাৰ চব।
চব অনলাইনে আজিকালি।
কিন্তু এটা বস্তু এটা মই মানে, কম্পিউটাৰৰ কথাটো, মানে ওলোৱাৰ কাৰণে এটা বস্তু এটা সুধো তোক, আমি মানে, মানুহে যে, অফিচত যে কাম কৰে। ঠিক আছে, মানুহে কম্পিউটাৰতে ইমান দিনটো যে কাম কৰি থাকে, চকু বেয়া হোৱাৰ কিবা মানে, কৰে মানে, হ'ব পাৰে দেখোন। চকুও বেয়া হৈ যায় দেখোন। নহয় নেকি এইটো বস্তুটো।
চকুটো যাবই, চকুটো বেছি অভাৰ স্কিণ তই ফোন চাৱ, কম্পিউটাৰ চাৱ, প্ৰব্লেম হ'বই, সেইটো কাৰণে মানুহে আজিকালি চা বেমাৰ নোলােলেও সুদো ওলায়, তাৰ লগতে তোৰ সেই সেইয়ো থাকে ন গ্লাছেছ থাকে। চশমা বোৰ যে পায়, ব্লু, ব্লু ৰেড গ্লাছেছ বুলি। ব্লুৰে অ', ব্লুৰে ছছ সংক টোৰ লাইটটো যোনটো থাকে। তাৰে ব্লু লাইট, টকাতি দে। সেইটো পিন্ধি কৰিব পাৰে। কৰিব লাগে। আৰু মোৰ যেতিয়া যে চাকৰি ছইন কৰি দি তেতিয় পিছত যাই পেলাই পিছত লাভ নাই আৰু যেতিয়া বোলে চৰ চুৰ গৈছে তেতিয়া ত' চচমাই ল'ব লাগিব। কোৱা,
অ', মানে সেইটো চেফটি সেইকাৰণে আগতে এইটো আমি আগতে, তেতিয়াকে মানে ব্লুৰেজৰ চশমা পিন্ধি ল'ব লাগে ন'।
ল'লে ভাল, কিছুমান নলয়, যাৰ সেই থাকে, অ', ই কেৱল এটা সপ্তাহত বোলে মাহত ডেইলি বোলে আঠ, ছয় ঘণ্টা কম্পিউটাৰ চাব লাগে। এতিয়াতো ল'ব লাগে। আৰু আজিকালিতো নৰ্মেল, কাৰেক্টিভ লেন্ঞ্চত মানে, যোনটো চচমা পাৱাৰ থকা পাৱাৰ থকা লেন্ঞ্চতো লগাই ল'ব পাৰ। মোৰ, মই, মোৰ এনেকুৱাতো। মোৰ ব্লু ৰে'টো লগোৱা আছে। অ' চাই নিন পিন্ধিলে হৈ যায়, পাৱাৰো আছে ব্লু ৰে আৰু গ্ৰীণ ৰে দুটাই আছে।
উম, গ'ম পালো।
উম।
নাই সেইটো সেইটোজ লাগিবই যেচোন কাৰণ, কম্পিউটাৰ ক'ৰ্চ কৰিলে বা চাকৰি কৰিলে আজিকালি কম্পিউটাৰ যিহেতু ইমান সময় ৰাতিপুৱা নটা পৰা তই পাঁচটালৈ কম্পিউটাৰত বহি থাকিব লাগে, ধেমালি নেকি তই ছয় ঘন্টা, সাত ঘণ্টা যদি বহি থাক কম্পিউটাৰৰ আগত, মানে কাম কৰি ফেলে টাইপ কৰি আছ, তই কম্পিউটাৰটো এনিটাইম চাই আছ চেফটি টো লাগিবই। ব্লু ৰাইচ পিন্ধিবই লাগে, মোৰ মতে দিয়, নাই সেইটো কিন্তু ভাল ভাল বস্তু, মই আজি গম পালোঁ। লুৰেছ চচমা থাকা বুলি মানে চেফ সিকাৰণে সেইটো বস্তু শি শিকিলোঁ মই, এটা বস্তু ভাল
অ'।
নাই ঠিকে আছে, বঢ়িয়া একদম।
লোন পালে ল'বি আৰু চাবি আজিকালি তোৰ সেই কৰ্চেছবোৰ ভালকে চাবি দেই। কাৰণ দা, দামবোৰ, জা, দাম বোৰ যা-তা কয়। ক'বাত বেছি, ক'বাত কম, দুই-তিনিটাত সুধি লবি।
নাই দুই তিনিটা ঠিক সুধি পেলাই মই ক'ত মানে ভালকে শিকাই আছে, ক'ত তোৰ হে কৰে সেইটো কাৰণে মই সেই, সেইটো চাই ফেলে মানে মই সেয়া কৰিম আৰু তোক মই সুধি ল'ম তোৰ তাৰে আগতে তোক তোৰ যিহেতু অভিজ্ঞ গোটা আছে। তই, তই মোক কবি যে টোত ল'লে ভাল হ'ব
ৰেডিষ্ট্ৰেশচনটো, ৰেডিষ্ট্ৰেশচন নম্বাৰটো চেক কৰি ল'বি, যাতে যাওঁক পানীটো আচলি হয় নে য়া নকলি হয় নে মানে ভুল নে বেয়া
আচ্ছা, আচ্ছা, আচ্ছা।
সেই ভুলো মানে কিছুমান ফ্ৰেণ্ড এনে দি থৈ দিয়ে ন আমি বোলে পিছত যায় চাকৰি পালি তই আকৌ সেইটো মাৰিলে কামে নিদিলে একো ভেলু এ নাই।
হুম, হুম, হুম।
কিন্তু পিছত যাই ক'বও নোৱাৰিবি আকৌ।
অ' সেইটোতো পিছত-ক- একো কমপ্লেইন দিলে একো কাম নাই।
বহুত কম্পিউটাৰ চেণ্টাৰ বন্ধ হৈ যায় এনেকে বহুত বন্ধ হৈছে তো। সেইকাৰণে-গ- গভাৰৰ্মেণ্টৰ আন্দাৰতে লো-লোৱাই ভাল। স্কুলৰ স্কুলৰ দি স্কুল কল থকাটো কৰি ল'ব লাগে। আজিকালি কলেজবোৰত দিয়ে নহয়, কলেজবোৰো আছলি থাকে।
না, আমি স্কুলত যি শিকিছিলোঁ আমি পঢ়োঁতে ক্লাছ-আ'- টেন্‌ত নাইনত যে পঢ়িছিলোঁ, নাইন টেনত আৰু- কম্পিউটাৰ শিকি শিকাইছিলে যে কিন্তু সেইটো মানে একদম মানে একদম বেছিকতকে বেছিক। কেনেকে অন্‌ কৰিব লাগে, কেন- কি কি কৰিব লাগে, সেইখিনি বস্তুটো আমি শিকিছোঁৱে। সিকখিনিটোতো কাম নহ'ব ন? মানে
াৰ স্কুলত আমাৰ-খুব বেছি শিকাই পই এইচ টি এম্‌ এল্‌ টো শিকাই। এইডছ্‌ টি এম্‌ এল্‌ আৰু একজামৰ
এক্জামৰ আগত অ' সেইখিনি পইণ্টটো শিকি ফেলে আমাৰ একো- মানে- কাম নহয়। স্কুলত যি শিকে, মানে শিকাই আৰু অলপ চলপ শিকাই, কিন্তু সেইখিনি দি আমাৰ মানে বি এড্‌ কামৰ - কামৰ ক্ষেত্ৰ মোৰ আমাৰ কাম নাহিব।
স্কুল, এতিটা কম্পিউটাৰ ৰাপ-এতিয়া ৰাপৰ ওপৰত- যাৰ একদম বহুত ৰাপ আছে। বহুত বোৰেই অ' এদিন সি সৰুৰ পৰা -অ -মাকৰ্চ কৰি পেলাই পাই- পাই কৰিব পাৰে। তাৰ কিছুমানে জানে কৰ্চ যে কৰাই সেইবোৰ বস্তু আগৰ পৰাই জানে। মোৰ লগৰ এজন আছে সি কৰিছি। সি কিন্তু জানে আগৰপৰা সি যে চাৰ্টিফিকেটটোৰ কাৰণে কৰিছে। কিছুমান এনে পাৰ্গত থাকে। মানে পিজিদিছিএ কৰ্চতকৈও বহুত বেছি জানে।
আৰু পি জি দি ছি এত এইটো বস্তু সুধো, মানে ক'ডিংটো শিকাই নে নাই?
ক'ডিং অ'- অলপমান শিকায়।
অলপমান শিকাই ন? নাই ক'ডিংটো আজিকালি বহুত কামত আহে ন?
যাভা? মই শিক্‌ছো, চি প্লাছ প্লাছ যাভা আৰু অ' চেভ চেভ কৰোঁ আমি।
নাই ক'ডিংটো আজিকালি বহুত কামতে কাম প পাইথিনটো পাইথনটো শিকিছ ন উম তই শিকিছ কিন্তু তই ভালে ভালেখিনি শিকিছ কিন্তু
কাম নাই তই যদি তই যদি সেইটো লাইনত নাযাৱ এনে শিকি লাভ নাই
অ সেইটো শিকি লাইনত নগলে কাম নাই
আৰু সেইটো আমাৰ অসমত কি হয় ইমান হেৰি নাই বেচিকটো শিকায় ইমান হাই লেভেল শিকাব পৰা নাই
বেচিক খিনি চলেও কম্পিউটাৰত কিন্তু মানে চাব গ'লে কম্পিউটাৰ টো ইমান সেয়া তাৰে ভিতৰত সু মানে সোমাব কাৰণে বহুত মানে মাথা খটাব লাগিব বহুত শিকিব লগা বস্তু আছে ন
অ'
কিন্তু আমি জানো যে কম্পিউটাৰটো অন কৰিলো কিবা কৰিলো কাম হৈ গ'ল কিন্তু নহয় বহুত টাইম লাগে সময় বহুত দিব লাগিব। যদি ভালকে একদম মানে। মাষ্টাৰ হ'ব লাগে কম্পিউটাৰত,
মই সেইখিনি জানিবৰ কাৰণে ফোন কৰিলো বোলে বস্তুটো পি জি দি চি এ কি কৰো কেনেকে কিমান মাচুল চাচুল মই এইবাৰ মানে ল'ম এইবাৰ এইবাৰ লম বুলি ভাবিছো আৰু নাই সেইকাৰণে মই সুধিলো ভুল জাগাত লগালে এনে পিছত আৰু সেয়া।
ভালে আছে ম-দেউতা ভালে আছে মাৰ চাকৰি চলি ৰিটাইমেণ্ট হোৱা নাই ন চলি আছে ন দেউতা যাই আছে কামত তই ডিউটি নাই আজি
আজি আছে মোৰ আবেলি আছে।
যাব লগা হলে ভাত খাই। দে দে হ'ব দে
দে, দে, অ', উম, উম।